হেল্ল'। হেল্ল'।
হেল্ল'।
হেল্ল'।
শুনি আছ ন?
শুনিছে নাই? শুনি আছো।
ক অ।
অ।
কিছাৰ।
এ কি কৰিছা মানে আছো তেই ঘৰা আহলো।
ক'ৰবাত গৈছিলি?
হ মাই ডউ জেল।
আচছা কেতিয়া গৈছিলে কালি নে আজি?
এই পৰহি আহিছিলো।
অ কি তই তই যি কৈছিলি তাতে গৈছিল নে?
উ অহগতে আহিছিলো।
অ ভাত তাতে খাই ল নে নাই ঘৰত খালি? অ এ গৈছিলো দাদাহঁতৰ ফলে গৈছিলো।
অ অ অ।
কালি কাটিয়ে গ' দেখোন কি বা হ'ল।
কি হ'ল নান নাজানো নাজানো মইল মোক কথা কৈয়ে আছিলো মই কালি। তই শুনি থাক বিয় মই চাওঁ দে কোনো শুনা নাই। আৰু
হয়।
অ।
বাকি ৰিপৰ্টা।
বাকি তে। কি প্লেন বহুত হয় ৰ চাকচেচ জানো ম। তোৰ প্লেন কি?
তহঁতৰ কেতিয়া পা হ'ব ক্লাছ।
আমাৰ দহ তাৰিখ মানৰ পৰা কৰে নেকি,
আগষ্টৰ।
অ' তহঁতৰ
দছ তাৰিখ অ' বাকী, এই হেৰি তো কামকেইটা দিছিল কৰিলি নে নাই।
এই ইমফচিচৰ।
অ' মানে বস্তুটো কি মই।
এই লিংক যি দিছিলো গ্ৰুপত। মানে ক'ৰ্চ এটা ভিডিঅ' চাব লাগে।
তিনিতা ক'ৰ্চ নেকি তহঁতৰ কেইটা ক'ৰ্চ?
তিনিটা ক'ৰ্চ মানে, আমাৰ বহুত কেইটা দিছিল মানে ক'ৰ্চ কেইটাৰ ভিডিঅ' কেইটা চাব লাগবো। মানে একদিনতে কমপ্লিট হয় বাৰু গোটেইখিনি। কমপ্লিট হোৱাৰ পিছত মানে এটা এটা ফৰ্যোৰ কোৰ্চৰ মানে হেৰীতো চাৰ্টিপেকেটখন লবা লাগে। চাৰ্টিফিকেট এখনে ওলাব কিজনী। তা তাৰ পৰা ডাউনলোড কৰিব লাগে আৰু ডাউনলোড কৰি আগ আগষ্টৰ মাহত দিব লাগে। আগষ্টৰ ছয় তাৰিখৰ আগত নাই কৰা মই ময়ো কৰাই নাই। নাই কৰা একদিনতে হ'ব কৰা।
একদিনতে ইমান ভিডিঅ' চাব পাৰিবি?
কাটি কাটি চালে হ'ল নহয়।
সেনেকে পাৰি নেকি?
অ', সেনকেও পাৰি আৰু গোটেই ভিডিঅ'টো স্কিপ কৰি দিবা নোৱাৰা আকো অলপ চাব লাগবো।
দহ চেকেণ্ড দহ চেকেণ্ডকে কাটিব পাৰি আৰু।
দহ চেকেণ্ড অ' দহ চেকেণ্ড বিছি দুবাৰ ষ্টাৰ্টিঙৰ অলপ চাবি চাই পেলে আকৌ এণ্ডিঙৰ অলপমান চাবি সেনেকৈ হৈ যাব। উম, উম।
এইটো অসমীয়া কি মাহ হ'ল?
অসমীয়া এইটো আহাৰ মাহ।
আহাৰ পূজালে কিমান দিন আছে?
পূজা মাথা মাৰলিয়ে!
হা?
দুূৰ্গা পূজাত আহব লাগবো। তহঁতৰ দুৰ্গা পূজা ভাগ ক'ত হয়?
আন তাতে দুৰ্গা পূজা হয় চবতে আলো এইখিনি। ভাল মানে ইমানো সাচ নহয় হয় আৰু মানে আমাৰো ওচৰে পাজৰে বহুত হয়।
তাতে থাকিম নেকি এবাৰ তাতে চাফা কৰিবাৰ।
হয়, তাতে ৰুমত?
কি চাবি ৰুমৰ তাতে?
সেইটো হয়। হ'লেও কিমান
গাঁৱৰ নিচিনা ভাইভ নাপাৱ।
দহ বিশ দিন বন্ধ পাম নে উম।
সেই দহ দিন নাপাৱ। দহ দিন অ' দহ দিনমান হ'লেও পাব পাৰি কিজানী চলিবিলাক যদি যায় ঘৰত।
সেইটো হয়।
উম।
কি কয় তই ভাবি চাবিচোন তই ত আলহীক সুধি চাবিচোন তা কি আছিল জেগাৰ নাম?
এ হেৰি কৰিব নোৱাৰ হেৰি দিয়া নাই এতিয়া। মানে পা পাছপোৰ্ট বনাব লাগে পাছপোৰ্ট নে কি বনাব লাগে যাব লাগিলি। কিবা কিবি বনাব লাগে ন সেয়া খুলি দিয়া নাই। কাৰণ এতিয়া আকৌ পৰিস্থিতি অলপ বেয়া হৈছে নে।
অ', ক'তো যাবই পোৱা না নাই ঘৰতে থাকা গৈছি। বৰষুণ দিছে নাই?
তইতো অলপ ফুৰচায়ে মইতো সেইখিনিও ফুৰা নাই পুৰা দিচি।
আমাৰ ফালে বৰষুণ দিয় নাই বে।
দিয়া নাই।
ওহো, মানে বতৰটো বেয়া হৈ আছে কিন্তু বৰষুণ দিয়া নাই।
দিবদে ৰাতি।
কৰবা মানে ক'ৰবাত যাওঁ যাও লাগি আছে কি টো মানে হেই ক'ত যাবি ভাবি পা নাই ভাল প্লেচ ওচৰত নায়ে নহয়।
আমাৰ ওচৰত নাই দেই আমাৰ ওচৰ সি নাই।
আমাৰ এই গেলি পায়ে।
সেইয়ে আৰু। ধুনীয়া পাৰ্ক আছিল সেইখন যাও যাও লাগিছিল
ক'ৰ পৰা পাৰ আ
এই নাওকাদা।
এ নাওঘা
অ'।
ধুনচো বাৰু দিনটো কি কৰিলি তই যে আজি?
দিনটো কিছু সময় এই লগৰ এটা লগত বহি কথা দিলোঁ। ক'ত কি আছে? পূজা চুজা খাই চিতলা পূজা আছিল কিবা আছিল।
ইয়েহি ইয়েহি সি
এ যাই আহিলো সেনকে আকৌ ৰাতি আকৌ অলপ ওলাই যাম। সেইয়াই হৈছে আৰু পইচা পাতি একো ইনকাম নাই, উম।
উ, ক'ত মোৰ মোৰ ক'ত আছে এনে তই যেনকে কৈছা যে মোৰ ইনকাম আছে জানো।
সেইটোয়েতো অ', একো হেৰিয়ে নাই। হেইকাৰনে বা হেৰি পইচা খুজছে নেকি?
কোনে নাই নাই খোজা নাই।
দিব লাগিব আৰু। ঘৰৰ মানুহো আছেই
উম। মই সেইদিনা গৈছ গৈছিলো এ আহোতে ৰাতি হ'ল তাৰপা
মানে তই জি মানে কি হৈছে মোৰ সিহতৰ যিদিনা আহছিলি খানে ৰাতিপুৱা আমি ছয়টা মানত ঘৰৰ পৰা ওলাইছো। তিয়া মই খেৰ আনিব লাগিছো গাড়ী এখান দি খেৰাণী মাথা বেয়া হৈ গিচি মানে। আমি চাৰে বাৰটামান আহি পালো ঘৰ দিনত এই বিয়া ভাগৰ জগতো দহটা মানতে মেলি দিছিলি
অ', ঠিকে আছে পিছে মই মানে গেছিলো দেৰিকে গেলো। এ আহোতে এই টকা দেৰি হ'ল মই ভাবিলো নাই এতিয়া আৰু ফোন নকৰো সেনেকে।
অ', অ'।
এই লগৰ এটাও থাকিলে সেই কাৰণে।
উম, উম।
যাবা পাৰু দে আকৌ বাৰ বিয়া আছে বিয়াত গেলি সেইটো ফোন মাৰিম দে টোক, এ আমাৰ খুৰা হঁতৰ বা।
ক'ত বিয়া টো?
মানে হেৰি গুচি গৈছিলেই যাওঁতে মানে তাত এতিয়া হেৰি আছে ৰিচিপচন ৰিচিপচন আছে।
হাজৰিকাৰ পৰা
উম, আৰু ৰচোন তাত এই এই মথেনী নেকি সেইটো কেতিয়া হয়নো?
এ কেতিয়াবা হয় পাহৰিলো ইটা নহয় অলপ দেৰিকে হ'ব।
তই চাই পাইছা নাই?
গেইছো মই।
উম,
এনেই ঘূৰি থাকিব পাৰিবি আৰু তাতে কিবা কিবি দেখ কৰি থাকে তাকে চাব পাৰিবি অলপ।
সেইটো আৰু এ অপেনত এডমিশন ল'বি নেকি নে নল, খোলা দিছে।
অপেনত মানে
এনে এই অপেন বি এ।
এনেই যি লব পাৰি যি
অ', মানে খোলাকে যি অকল এক্সামটো দিব লাগি যায়।
অ', পাৰি লব তাতে এই গুৱাহাটীৰ কোন খন আছিল নো কচি কেজি লৈছিল?
কে কে?
কে - কে অ, কে - কে - কে - কে অ, তাতে লব পাৰি।
পাৰি খোলা দিছে কিন্তু এডমিছনৰ পইচা আছে কিন্তু।
কিমান?
কি চাব কি ছাবজেক্টত ল'লে ভাল বাৰু মেজৰ আমিতো ইজি ছাবজেক্টত ল'বা লাগব। অ', ছাবজেক্ট এটাত। ক'ত চাইঞ্চত লোৱা অৰ্ষ্টত ল'বা লাগব।
কিয়া ললিয়ে হ'ল।
এই উম, মাথা বেয়া হৈ যাব।
তই এতিয়া কৈছো মই তই চাইন্ঞ্চ লৈ হলে তই চাইন্ঞ্চ লৈ বিয়া কৰি য নেকি এতিয়া
কোনে গম পাব আমি যে বি এ কৰছো?
ডিগ্ৰী খান চাৰ্টিফিকেট খান
এ নহয় আমাক চাহ আমাক দিগ অনলি ডিগ্ৰী চাৰ্টিফিকেট খান লাগে হা আমি আমি কি কৰি আছো মেইনলি জানি নে আমি কি কৰিম সেই সেইটোৱে তোমাৰ ত' সেইটোয়ে নাই আকৌ পাছত
কি হব?
এই ছা হাঁ
হেল্ল'
নহয় নহয় এতিয়া বি এছ চি টো ল'ব পাৰি মেজৰ নথাক চাবজেক্ট।
মাইনৰ কে
অ',
পাৰি পিছে
মেজৰ নাই আৰু।
উম, উম, ভাবিব লাগব ৰ'
অ', অ',
ৌ এক লাগ আহিমাৰ হৈি তিয়া
নহয় যিখখন গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰ আছে সিহঁতে মানেৰি হয় আমাৰ লগ পম
উওম এই দে হ'ব দে পিছে
অঁ অঁ দে দে আহ